হেল্ল' শুনিছা নাই? কি, কি, কি, কৰি আছা।
আহ' ঘৰতে শুই আছো।
অ', অ' সেই শুই আছো কি কৰিবা।
বতৰ কেনেকুৱা?
বতৰ বৰ ভাল নহয়।
বতৰৰ বৰষুণ ন।
উম'।
বতৰটোৰ একো মহিমাই বুজিব নোৱাৰা হৈছে চোন অ'। এই দেখিবা ৰ'দ, এই দেখিবা বৰষুণ।
উম'। ম হেৰি এখন চাই আছিলো ৱেব চিৰিজ এখন।
অ' ফিলিম চাই আছিলা।
চিৰিজ এখন চাই আছিলো ধুনীয়া লাগিলে চাই। মই তোমাৰ ইনষ্টাত মানে হেৰি পাইছিলোঁ। তাত পাই পিনে তোমাৰ ৱেব চিৰিজ খন মই হেৰি কৰি পিনে চালো, জিঅ' হটষ্টাৰ্ট। পাই পিনে চাই আছিলো।
অ'।
বেয়া লগা নাই তিনটা নে, তিনটা নে চাৰিটা এপিষদ পিছত গৈছে।
কিমানটা এপিষদ আছে?
এপিষদ জানো কিমান এটা আছে মই চোৱা নাই, কিন্তু চাই চাই গৈহে আছো অহ থিৰ্তী নাইন। অ' তোমাৰ ভৰাই লৈছো।
অ'। মই, মই সেইদিনাখন ভৰাইছিলো।
এনেকে চাই ভাল লাগে, কেতিয়াবা চাবলে মন যায় মানে এনেকে।
উম'।
উম'।
বাকী ব তৰটো এয়া হে ভাল নহয় অ' বৰষুণ। ৰাতিপুৱা সময়ত ৰ'দ ওলালে।
অ'।
তাৰ পাছত তোমাৰ, ৰ'দ ওলোৱা পাছত বতৰটো অকমান ঠিকে থাকিলে, তাৰপিছত কাপোৰ আজি সাতৰ চোৱা লাগিছিল মানে শেষ হৈছে যে।
অ', অ'।
তাৰপিছত কাপোৰ দুখন আছিলে, ধুলো ধোৱা পাছত মই লগতে গা ধুই আহিলো। ধুই অহা পাছত তোমাৰ অলপ টাইমৰ পাছত বৰষুণ আহিলেই বতৰটো বেয় কৰি আহিলে প্ৰকৃতিৰ মহিমা একো প্ৰকৃতি মহিমা একো বুজিব নোৱাৰিয়ে এই দেখিবা ৰ'দ এঘণ্টাৰ পিছত এই দেখিবা কিবা বৰষুণ
কালি গৰমত থাকিব পৰা নাই কালি গৰমত থাকিব নোৱাৰি এই তালৈ যাব ওলাইছো
সচাঁকে অ ইমান গৰম মেইন কথাই গছ গছনি বিলাক নাইকিয়া হৈছেগে যে
হেইটোৱে।
সেইকাৰণে মানে হেৰি হৈছে এইটো গৰমৰ তাপটো বাহিছে আৰু ক'ব গলে আমাৰ ইয়াত অলপ কমে গম পাইছা নে নাই
ইয়াত কমে।
মহাৰাষ্ট্ৰ কেৰেলা কৰ্ণাটক
তুমি মহাৰাষ্ট্ৰ কেৰেলা নালাগে তুমি মহাৰাষ্ট্ৰ কেৰেলা নালাগে তুমি গুৱাহাটীতে থাকিব নোৱাৰা এতিয়া
অ'।
গুৱাহাটীতে থাকিব নোৱাৰা।
গুৱাহাটীততো গছ গছনি নাইে প্ৰায় যি পাহাৰত এটা আছিলে তাকো কাটি
কাটি পিনে বনাইে আছে মানুহে ঘৰ বনায়ে আছে
উম, এতিয়া পাহাৰৰ ওপৰত প্ৰায়ভাগ ৰিজৰ্টে বনাইছে দেখিছা নে নাই এতিয়া আমাৰ ইয়াৰ আমাৰ ইয়ালৈকে ইয়াত নোচোৱা কেলে সেয়া পাহাৰৰ কিনাৰত সেইখন ইমান ডাঙৰ ৰিজৰ্ট বনালে। দুইখন দুইখন ৰিজৰ্ট একেটা মালিকৰে ন?
জানো গম নেপাও নহয় কাৰ ক'ৰ মালিকৰ।
নহয় গম শুনিছিলো মানে।
অ'। তাকেই ও গলে কিনো হ'ব।
তাকেইহে।
আমনিও লাগিছে ঘৰত থাকি থাকি। তোমাৰ কালি দিনটো গান্ধীহঁতৰ ঘৰতে গ'ল।
অ'।
অ'। তোমাৰ হেৰি ফোন কৰিলে ক'ত আছ বোলে মই ঘৰত আছো বোলে অ' আ নাৰিকল খাংগেবল বুলি লগ ধৰিলে।
কি খাওঁগে?
নাৰিকল।
অ', সিহঁতৰ ঘৰত লাগিছে নেকি?
এই ইমানো লগা নাই কালি কি মন গ'ল জানো তাৰপিছত খালোগৈ গৈ পিনে পাঁচটা ছটামান পাৰি পিনে পানী অকল এইটো কুমলীয়া নাইকল টো যে অকল পানী খাওঁ
অ', ডাব নাৰিকল পানী খাব পাওঁ।
খাই দিলো খাই লৈ পিনে এইটো তাত তাত যোনটো হেৰিটো লাগি থাকে বগা বগা সেইটো কোমল কোমল সেইটো সেইটোও খাইদিলো ঠিকছে। খাই লৈ পেটটো এনেকুৱা অ', খাই বলে ভাল পাই পিনে খাই দিলো খাইে পেতটো এনেকুৱা পকাই ধৰিছে খাই পিনে ঘৰত যেনে তেনেহে পাইছোহি। আকৌ সন্ধিয়া টাইমত উকিলৰ ঘৰলে গ'লোঁ। তাৰ লগতে।
অ'।
কালি দিনটো তেনেকে ঘূৰি ফুৰিছো আৰু। এ এইবিলাক এই আদিত্য হতঁৰ ঘৰৰ ফালে অ'।
ফ্রেন্ড
নহয় -নহয়, এই মাইকী জনীৰ ওচৰলে গৈছিলোঁ।
অ, মাইকী মানুহজনীৰ ওচলে।
উম, এই এইবিলাক মতা মানুহৰ ওচৰত এইবিলাক কাম কৰিব দিব নালাগে।
অ'। বাকি কেনিবা ফুৰিব যোৱাৰ কথা আছিলে নহয় যোৱা হ'ল?
নাই পইচা নাই ।
নেচাৰ ভিজিট কৰিব লাগে যিমান পাৰা নেচাৰ ভিজিট কৰা।
গৰীব মানুচ।
নাই, এতিয়াতে নুঘুৰিলে কেতিয়া ঘূৰিবা?
উম, এতিয়া আহোঁ পইচা অলপ ফুৰিব যাওঁ।
তাকে মোৰ হাততে পইচা থকা হেতেন, মই এ কেনিবা ফুৰিব গলো হে
গৰীব মানুহ পইচা পাতি নাই কি কৰিবা।
ভাত খালা নে নাই?
ভাতটো খালো।
কিহে খোৱা?
ভাতটো তোমাৰ খোৱা হলে, এই মাছ মই কাটি আনি পাই থোৱা, সিজাই এক কেজি মন হবলা।
তুমি সদায় যোৱা নি?
এ কালি নাই যোৱা, মাছ নোপোৱা হলো আজিকালি। মাছ পাওঁ মানে তোমাৰ, এপোৱা মান পাওঁ।
সৰু সৰু হয়নে, আমাৰ আগফালে পথাৰতো আছে মানে সৰু
এ সৰু সৰু নহয়, খাৰৈ, গৰুৱৈ।
মই গৈছিলো এদিন, সঞ্জীৱ আহিছিলে নহয় এদিন।
অ', মোক কৈছিলে গান্ধীয়ে।
অ'।
পালা নাই, তুমি সঞ্জিবে তুমি যাওঁতে।
এ, চ পালো, মই সৰু বিলাক নধও যে।
সৰু-সৰু বিলাক নধৰো যে।
অ', এ-এইপিনে মাছ নোপোৱা তুমি, হেৰি এইটো এই অৰিন্দম হঁতৰ সেইফালে মাছটো বেছিকে পোৱা যায়।
অ', সেই চাইডে মাছটো আছে। দ' হেৰি নাই জানো আমাৰ এইচাইডে মাছটো কম।
আমি আগতে চাবলৈ যাওঁ নহয়, তোমাৰ মোৰ লগত ভিনদউ যায়। আগতে ভিনদেউ আমাৰ ঘৰত থাকোঁতে।
অ'।
তোমাৰ দুইটাৰ ভিতৰত এক কেজি, দেৰ কেজি হৈ যায়গে।
এতিয়া এইবোৰ সৰু সোৰা বিলাক বেয়া অকমান ডাঙৰ চাইজটো ভাল হ'লে ভাল।
আৰু মাছ বিলাক ধৰিবলৈয়ো ভাল ডাঙৰ, ডাঙৰ মাছ যে। থাকিলে যাবলৈ ভাল, দুটা, তিনটা হ'লে আগতে যাওঁ। মই যাওঁ, কিৰণ যায়, চম্পক যা এইপিনে পংকজ কেতিয়াবা যায়।
পংকজ অ'। পংকজে নাৰায়ণপুৰত কৰি আছে ন?
জানো? কি, তাক মানুটোৱে দেখি নোপোৱা হ'লো।
অ', এই কাষৰ যে, স-সদানন সবানন্দ কি আছিলে।
হেই ভবানন্দ।
ভবানন্দ অ', ভৱানন্দ পিতেকৰ লগত যায়, নাৰায়ণপুৰ
উম। তাক দুদিনমান দেখিছিলোঁ, মই তোমাৰ, মই তোমাৰ নাৰায়ণপুৰত থাকোঁতে দেখিছিলোঁ।
সি নাৰায়ণপুৰতে থাকেতো, অহা যোৱা কৰে।
উম। মোৰ তাকেহে, দাদাৰ দৰমহা হোৱা হেঁতেন মই এতিয়া কামলৈ যাব পাৰিলোহেঁতেন ঘৰত থাকি আমনি লাগিছে।
উম, বাকী ঘৰত ভালনে?
উম, ভালে, ভালে।
মায়ে কি কৰিছে?
এ বহি আছে কি কৰিব কাম নাই আৰু।
অহ।
ভাত খালা নাই?
খালোঁ, খালোঁ, ভাত খালোঁ ভাত খোৱা আজি সোনকাল হ'ল আজি ইমানো সোনকাল নহয়।
অ'
হলেও মানে সোনকালে আগতকে।
মই তোমাৰ কালি শুইছো, চাৰিটামান বজাতহে শুইছো ৱেবছিৰিজখন চাই- চাই। চাই মানে ইণ্টাৰেষ্ট বহি গ'ল।
অ' হেতু কথা।
উম।
ভন্টি কি কৰিছে?
এ আছে কি কৰিব।
বা ইয়াত আছে নি এতিয়া।
নাই- নাই।
অহ।
মোৰ তাকে পইচাকেইটামান পাব আছে বাৰ পৰা।
পইচা পাবলে আছে।
উম মানে তোমাৰ মই এ হেৰী লগৰ এটাৰ পৰা লৈ পিনে মই বাক দিছিলো মানে।
অ'
দিয়াই নাই পইচা এতিয়া।
উম -উম
মোৰো নাৰায়ণপুৰ ফালে যাবলৈ হৈছে কাইলৈ কি বাৰ। কাইলৈ শনিবাৰ পৰহিলে মানে যাম চাগে।
উম,
যাবলগীয়া হৈ আছে।
উম, তাকে মইও যোৱা কথা আছে বাৰু মই এনেকুৱা অকমান ফুৰিব যাব মন গৈ আছে তাত লাগে এক হেজাৰ মান টকা লাগিব।
ফুৰিবলৈ যাবলৈনো কাৰ মন নাযায় সেইয়ে পইচাত- এনেকে নহয় মানে তোমাৰ বাইক চাইক কিবা যাবলৈ মন আছে ফুৰিবলৈ যাবলৈ কোৱা?
ন' ট্ৰিনটো ভালতো।
ট্ৰেইনত ক'ত যাবা?
ট্ৰেইন জাৰ্ণি কৰি ভাল লাগে তো।
যাবা ক'ত?
পৰিয়াল পৰিয়ালৰ কোনোবা চিনাকি তিনাকি
অহ, অ', অ', অ',
তেনেকুৱা আও।
অ',
ভাল গৈ থাকিব লাগে তাক উম, মোৰ তোমাৰ দালি-দালিত আৰু কিবা দি দিছ দিলেনে পাচলি-পাচলি এ নে এনেকে কিবা এটা দিছিলে, মানে দালিত অকল নৰ্মেল দালি নহয়।
অ', অ'।
তাৰপাছত মাছ আছিলে। মানে মাছটো হেৰিয়ৰ এইটো আমাৰ জেঠাইৰ। ঘৰৰ পৰা দিছিলেহি কালি জানদাই।
আচ্ছা।
সেয়া মানে হেৰি লগাইছিলে, তোমাৰ লাঙি লগাইছিলে। পথাৰত আৰু জ -জেঠাই মানে ইমানটা গাতো ভাল নহয়। তাৰ পিছত নবৌ ভাল নহয়।
অ'।
তাৰ পাছত তোমাৰ সেইকাৰণে দি থৈ গ'লহি।
অ'।
সেইয়া আৰু সিমান পিছত আজি শেষ হ'ল নেকি চাগে।
অ'।
উ'ম।
তাকে হে অ', কিনো ক'ম মই মাছ। দালি, আলু।
উ'ম।
ত, মাছটো মানে শুকুৱাই থৈছিলে।
অ', শুকুৱাই থৈছিলে ন শুকান। মাছতটো খাই কিন্তু চাটনি কৰি মজা লাগে। আৰু।
ভাল লাগে, ভাল লাগে। তেনেকে আৰু কিহে খাবা?
উ'ম।
ঘৰত থাকি -থাকি আমনি লাগিছে। কৰ'বাত ওলাই যাবলৈ পোৱা নাই অকমান।
যাবা ক'তনো?
পইচাওঁ নাই।
মেইনকে, মেইন বস্তুৱে সেইটো সেইটো নহলে, তুমি কেনিও যাবওঁ নোৱাৰা।
সেইটোৱে, সেইটোৱে নাই। মেইন বস্তুটোৱে নাই।
উ'ম।
কাৰেণ্টটো আছে নাই? তোমালোকৰ ফালে।
আমাৰ ফালে কাৰেণ্টো বৰ্তমান নাই, হবলা।
আমাৰ ফালেও নাই কি হয়? জানো কাৰেণ্টটোে ডিষ্টাৰ্ব দিব।
আছে এনে নাই জানো, মানে চুইচ কেইটা অফ কৰি থোৱা আছে, মানে মই গম নোপাওঁ।
ৰাতিপুৱা শুই উঠিয়েই আহিছো আ'ঐ! ইমান গৰম ৰ'দডাল গাতে পৰিছে।
তাৰ পাছতে সেয়া বতৰ কোৱা নাই জানো। প্ৰকৃতিৰ কথা তুমি একো ধৰিবই নোৱাৰা। প্ৰকৃতিয়ে এই কিবা তোমাৰ পুৰা ৰ'দ এই দেখিবা ঘপককে বতাহ মাৰিছে, বতাহ মাৰি পুৰা বৰষুণ। এতিয়া চাবা আৰু অলপ দেৰি পাছত আকৌ চাগে বতৰটো ভাল কৰিবও পাৰে ন কৰিব পাৰে। নাজানো বাৰু কিন্তু বতৰটো চাগে ভাল নহ'ব আজি কাৰণ এনেকে থাকিব নেকি। সেমেকা হৈ। উ'ম, সেইটোৱে। বাকী খা- খবৰ ঠিকে আছে।
আছে- আছে। এইটো আৰু তোমা